অহ কিবা কৰি আছিলা নেকি!
অ নাই নাই তুমি
অ ময়ো নাছিলো ৰ'বা ঘৰতে নে!
অ ঘৰতে আছিলো ৰবা।
অ। মই ভাবিছিলো আজি অকমান বন্ধুত্বৰ বিষয়ে অলপ আলোচনা কৰিলো হয়।
অ বন্ধুত্বৰ বিষয়ে আলোচনা কৰিব পাৰি অ কোৱাচোন তুমি
হয়। তুমি কি ভাবা যে বন্ধুত্ব আমাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে নে নোৱাৰে!
সেয়াটো যে ময়ো এইটয়ে ভাবো যে বন্ধুত্বৰ বন্ধু্বে আমাৰ মাজত প্ৰভাৱ পেলাব পাৰে। কাৰণ বহুত বন্ধুৰ। বহুত পৰিচয়ে আমাৰ জীৱনতটো বহুতো উ উখল মাখল কৰি দিয়ে কাৰণ কাৰণ, বন্ধুৰ যোনটো এটা বন্ধুত্ব থাকে আমাৰ বহুতো।
জীৱনৰ লগত জড়িত থাকে সেয়ে আমাৰ বন্ধু এজন যদি কেতিয়াবা আমাৰ পৰা দূৰত্ব গুচি যায় তেতিয়া। আমাৰ জীৱনতটো বহুত উখল মাখল হৈ পৰে তুমি কি বুলি ভাবানো।
হয় হয় ঠিক কৈছা তুমি মই ভাবো যে বন্ধুতে আমাৰ জিৱত বহুখিনি প্ৰভাৱ পেলাব পাৰে কাৰণ প্ৰকৃত বন্ধু থাকিলে আমি জীৱনত বহুতখিনি। সফল হবলৈ পাৰিম বুলি মই ভাবো। আৰু মই ভাবো যে যদিহে। সফল বন্ধু আমি নেপাওঁ বা আমি স্বাৰ্থপকৰ বন্ধু পাওঁ তেতিয়াাহলে আমি বিপদৰ মুখলৈ আমি নিজে। মানে আমাক বিপদৰ মুখলৈ ঠেদি দিব তেওঁলোকে।
হয় হয় এইটো তুমি ঠিক কথা হলা দেই যে। আমি যদি বহুত এ কিছুমান এনেকুৱা বন্ধুও পাইছো আমাৰ জীৱনত ভাল বেয়া বহুতো ভাল বন্ধু থাকে যোনে আমাৰ
তুমি একেবাৰে ঠিক কথা কৈছা। বন্ধুৱে আমাৰ মনৰ কথাবোৰ বুজে আৰু কবলৈ গলে। বন্ধু আমাৰ মানে। পৰিয়ালৰ পিছতেই বন্ধু বুলি ভাবো কাৰণ আমি। কাৰণ আমি বন্ধুকে আমাৰ মনৰ সকলোবোৰ কথাকে আমি খুলি ক'ব পাৰোঁ।
হয় এইটো তুমি ঠিক কথা হলা দেই যে আমি বন্ধুকে আমি নিজৰ। পৰিয়ালৰ দৰে ভাবো কাৰণ আমি বন্ধুকে আমি আহ যিমান মনৰ কথা আছে গোটেইবোৰ বুলি ক'ব পাৰো এজন প্ৰকৃত বন্ধুে আমাৰ বাবে বহুত ভাল আৰু চাবা যে এজন আহ। ক্ষতিকাৰ বন্ধু সদায় বিপদৰ সময়তে সহায় কৰে আৰু সঠ সঠিক পথ দেখুৱাই যায়। যে যোন এ যোনজন বন্ধু আমাৰ বাবে আহ ভাল আহ সেইজন বন্ধুৱে সদায় আমাৰ বিপদ সময়ত আমাৰ লগত থাকিব। আমাৰ কেতিয়াবা বিপদ পৰিল আমি যদি মাতোতে তাত যাই পাব।
হয় হয় একেবাৰে ঠিক কথা কৈছা। হয় হয়। মই ভাবো যে বন্ধু থাকিলে জীৱনৰ অধিক আনন্দময় আৰু ৰঙীন হৈ উঠে। কাৰণ বন্ধুৰ লগত আমি বহু সময় ধৰি মানে উম আমাৰ মনৰ কথাবিলাক যেতিয়া কওঁ, আমি তেতিয়া হাঁহি-ধেমালিৰ কৰি পেলাই কথাবিলাক পাতিব পাৰোঁ, তেতিয়া আমাৰ মনটোও ভাল লাগে আৰু আমাৰ সকলোবোৰ তেতিয়া ভালে লাগি থাকে, যেতিয়া আমি বন্ধুৰ লগত উম কথা পাতোঁ।
হয় - হয়। মোৰতো এতিয়াও মনত আছে যে আমি স্কুলীয়া জীৱনত এ- কিমান বন্ধু- বন্ধুৰ লগত কিমানবোৰ স্মৃতি আ- আয়ত্ব কৰিছিলোঁ বা বহুতো বন্ধুৰ লগত আমি জিৰণি কোঠাত একেলগে ব সি আমি আলোচনা কৰিছিলোঁ, আমি খেল ধেমালি কৰিছিলোঁ বা বহুতো কথা পাতিছিলোঁ। এনেকে বহুতো অ' স্মৃতি আছে, স্কুলীয়া জীৱনৰ। তুমি এনে স্কুলীয়া জীৱনৰ বিষয়ে কি ভাবা?
হয় - হয়। বহু- মানে ভাল কথা ক'লা যে, স্কুলীয়া জীৱনৰ লগসমূহ বহু গুৰু ত্বপূৰ্ণ ভূমিকা পালন কৰে। অ' মানে স্কুলৰ বন্ধুসকলৰ সৈতে আমি পঢ়া-শুনা তাৰ পাছত খেললা- খেল লা ধূলা, তাৰ পাছত ভ্ৰমণ কৰা ইত্যাদি অভিজ্ঞতা বহুখিনি কৰি থৈ দিছোঁ আৰু। মই ভাবো যে স্কুলৰ ব- ন্ধুবিলাক সদায় মানে একেবাৰে শেষলৈ থাকে বুলি মই ভাবোঁ, কাৰণ আমি যেতিয়া স্কুলীয়া জীৱনত আমি - আমি - আমি মানে কবলৈ গ'লে বন্ধু ত্ব আমি স্কুলীয়া জীৱনৰ পৰাহে শিকোঁ। কাৰণ যেতিয়া আমি এজন বন্ধুক ক্লাছলৈ যেতিয়া নাহে, তেতিয়া আমি সেই বন্ধুজন যেতিয়া আমি আমাৰ মানে ক্লাছত কি শিকাইছিলে কি নাই শিকোৱা, আমি যেতিয়া তেওঁক আমি কওঁ, তেতিয়া আমাৰ বন্ধুত্বৰ গভীৰতাটো বেছিকৈ বাঢ়ে। তুমি কি ভাবা?
হয়, ময়ো এইটোৱে ভাবো যে তুমি যেনেকৈ ক'লা আমি ক্লাছত অ'- শ্ৰেণীকোঠাত বহি- বহি কিনে আমি কি শিকাইছিলে, এইবোৰ আমাৰ একেলগে মনত পৰে। এ চাবা যে আমি বহুতো এনেকুৱা আমাক যেতিয়া শিক্ষকে অ'- শ্ৰেণীকোঠাত আমাক বহুতো এনে পঢ়া বিষয়ে কৈ থাকে, আমি ব- বন্ধুৰ লগত হাঁহি-ধেমালি কৰি থাকোঁ, ক্লাছত বে- বেছি ভাল নকৰি আমি মনোযোগ নিদিওঁ। অ' সেইবোৰ বহুতো স্মৃতিবোৰ এতিয়াও মনত পৰে আৰু চাবা যে
হেল্ল'।
আমি যিমান পাৰোঁ এই স্কুলীয়া জীৱনৰ বন্ধুত্বটো, আমি যিমান পাৰোঁ সিমান এ বজ- বজাই ৰাখিব লাগে, যিমান পাৰোঁ পিছলৈকে আমি বন্ধুত্বটো ৰাখিব পা- ৰাখিবলৈ চেষ্টা কৰিব লাগে।
হয় - হয়, তুমি একেবাৰে ঠিক কথা কৈছা। আৰু উম প্ৰকৃত বন্ধুজনে সদায় উম আমাৰ জীৱনৰ শেষলৈকে থাকে। আৰু মই ভাবো যে য- যোনবোৰ বন্ধু প্ৰকৃত বন্ধু হয়, তেওঁলোকেৰ মানে একদম শেষলৈকে আমাৰ বিপদৰ সময়তো আমাক সহায় কৰে। যে তেওঁলোকে এতিয়া- মানে সেনেকুৱা কেতিয়াও নকয় যে আমি বিপদৰ পথলৈ যাই আছোঁ বা আমাক বিপদৰ পথলৈ ঠেলি দিয়ে। প্ৰকৃত বন্ধুজনে সদায় আমাক উম মানে ভাল পথলৈ ঠেলি দিয়ে আৰু বেয়া পথৰ পৰা আমাক উলিয়াই আনে। আৰু বন্ধুত্ব সদায় মানে উম দুয়োজনৰ ফালৰ পৰা সমানেই থাকিব লাগে, কাৰণ এজন বন্ধুৱে আমাৰ মন আমাৰ হল মানে তেওঁৰ মনৰ ফালৰ পৰা আমাৰ যিখিনি বিচাৰে আমি সেইখিনি দ বুলিলে আমি। তেওঁ সুখী হব বুলি মই ভাবো তুমি কি হবা
হয় ময়ো এইয়ে ভাবো যে আমি যিমান পাৰো আহ প্ৰসিদ্ধ বন্ধু এজন। বিচাৰি লোৱাতটো ভাল আমাৰ জীৱনত কাৰণ প্ৰসিদ্ধ বন্ধু থাকিলে আমাৰ জীৱনতটো পিছলৈকে ভালে থাক থ বন্ধুৰ লগত আৰু চাবা যে এ প্ৰকৃত বন্ধুৰ তুলনাত আন কোনো সম্পৰ্কৰ সৈতে কৰিব নোৱাৰি। অ যেনেকৈ তাবা একো এ যেনেকৈ ধন সম্পত্তি হেৰালে হেৰাই গলেও আমি পুনৰ পাব পাৰো কিন্তু এজন যদি প্ৰকৃত বন্ধু আমি হেৰাও তে সহতে পোৱা তো পোৱা নাযায় যে বন্ধুজন যদি। য আমি কেতিয়াবা আমাৰ কাজিয়া হয় মাত বোল আমি বন্ধ কৰি দিওঁ অ তাৰ ফলত কেতিয়াও আমি যদি নামাতোতে এজন প্ৰকৃত বন্ধুৰ লগত আমি এনেকুৱা কাম কেতিয়াও কৰিব নালাগে। মি যিমান কাজিয়া লাগিলেও এদিন হলে এদিন আমি অ মাতিবই লাগে।
অহ বন্ধুত্বৰ জীৱন এক অমূল্য উপহাৰ জানাইটো।
উ হয় হয় বন্ধুত্ব জীৱনৰ এক অমূল্যয় উপাদান। আৰু ক'বলৈ গলে। বন্ধুত্বত সদায় সততা বিশ্বাসযোগ্যতা থাকিব লাগে কাৰণ আহ বিশ্বাস থাকিলে বন্ধুত্ব থাকিব বুলি মই ভাবো কাৰণ আমি বন্ধু এজন আমাৰ মনৰ গোপন কথাবোৰ আমি বন্ধু এজক কিবা বিশ্বাসত কওঁ আৰু সেই বিশ্বাস যদি বন্ধুজনে আমাক সেই বিশ্বাস খিনি যদি দিব পাৰে তেতিয়া সেই বন্ধু। ত সদায় অটুত থাকিব বুলি মই ভাবো।
হয় হয় যদি এইটো তুমি ঠিক কথা কলা যে আমি বন্ধু এজনত বিশ্বাসতটো ৰখাক বহুত জৰুৰী হৈ পৰিছে কাৰণ বন্ধুজনৰ লগত যদি আমাৰ একো বিশ্বাসে নাই
উ
এতিয়া তুমি যদি বন্ধু এজনৰ যদি বিশ্বাস কৰা যিবিলাকে ভালল ধৰা ৰাতি আৰু তাৰ পিছত গৈ আৰু বেলেগ এজনৰ ওচৰতে গৈ তোমাৰ কথা বেয়া বেয়াকে কৈছে এনেকুৱা বহুতো বন্ধু আৰু দেখিছো মই যোনবোৰে একদম বিশ্বাস ভাঙি পেলাই। তাৰে ওঁপৰত তুমি কি বিৰি হবান
হয় হয় তুমি গৈ ঠিক কথা কৈছা আৰু ক'বলৈ গ'লে মোৰো এনেকুৱা বহুতো বন্ধু আছে যে মোৰ মানে মোৰ সন্মুখত ভাল আৰু মোৰ পিছত মোৰ বন্ধু বিলাকে মোৰ পিছৰ মানে মোৰ কথা খিনিকে কৈ পেলাই বেয়া গুণ গাই থাকে সনেকুৱা বহু খিনি মই প্ৰমাণ পাইছো আৰু সেনেকুৱা বন্ধুত্ব পৰা মই ভাবো যে আমি। যিমান পাৰো লাহে লাহে আঁতৰি আহিব লাগে কাৰণ সেইবিলাক বন্ধুৱে আমাৰ। পিছলৈ কেতিয়াবা আমাক সেইবোৰ গন্ধে আমাক বিপদলৈ পেলাব পাৰে বুলি মই ভাবো কাৰণ। সেনেকুৱা বন্ধু থাকিলে আমি জীৱনত তেওঁ সফল হ'ব নোৱাৰিম বুলি মই ভাবো
হয় হয় আৰু যিমান পাৰো সেয়ে সেইবাবে আমি যিমান পাৰো প্ৰকৃত বন্ধু এজনৰ লগতে আমি উম এইবোৰ সম্পৰ্কতটো ৰাখিব লাগে বন্ধুত্বৰ সম্পৰ্কতো যেনেকৈ আৰু চাবা যায় বন্ধুত্বৰ মাজতেতো আছে ন। ন মৰম বিশ্বাস সহযোগিতা আৰু সুখৰ অনুভৱ। অনুভৱ আছে বন্ধুতৰ লগতে আমি যিমান পাৰো বন্ধুৰ লগতে আমি হাঁহি ধেমালি কৰি থাকো। বা চাবলৈ গ'লে বন্ধু আৰু যে আমিটোও জানো যে আমি এ সদায় আমাৰ বন্ধুসকল সন্মান কৰাটোো আৰু বন্ধুৰ সম্পৰ্কতটো শক্তিশালী কৰি ৰাখাটো বহুত জৰুৰী কাৰণ আমাৰ যদি বন্ধুত্ব আহ বন্ধুত্বৰ সম্পৰ্কতো আমি জীৱন যিমান পাৰো সম্পৰ্কটো শক্তিশালী শক্তিশালী কৰি ৰাখিব লাগে। আৰু চাবা যে প্ৰকৃত বন্ধুৱই আহ জীৱনৰ আটাইতকৈ মূল্যবান ধন। এয়ে হ'ব আমাৰ। জীৱনৰ জীৱনৰ মূল মূল মন্ত্ৰত আহ। তুমি এতিয়া।
হয় হয় হয় তুমি। সেইখিনি ক'লে সেইখিনি একদম ঠিক কথা কৈছা আৰু মই ভাবোঁ যে প্ৰকৃতি বন্ধুৰ লগতে সদায় থাকিব লাগে আৰু মানে আমাৰ মানে যোনবিলাকে আমাৰ স্বাৰ্থপৰ বন্ধু সেইবিলাকৰ পৰা সদায় দূৰত এৰিব লাগেআৰু আজি তোমাৰ লগত কথাখিন পাতি মই বহু। সেইখিনি কথা জানিব জানিবলৈ পালো আৰু ভাল লাগিল। উম উম।
ঠিক আছে দিয়া আজি। ইয়াতে সামৰিছো
হয় হয় দিয়া আজিখিনিতে সামৰিছো
ধন্যবাদ